সেইটো নহ'ল আজিকালি কাম নাই গাঁৱত।
নাই মইতো গাঁৱত যদি এইটো বোলে কেনেবাকে বেয়া হ'ল। মইতো তেতিয়া লাগিলে মই ইয়াৰ ফাবাই হ'লেও লগাব লাগিব মানে। বেয়া এটা নিচা হৈ গ'লতো।
এই এইটো বেয়া ইয়াৰ ফাবাই লগাব লাগিব কোনো কথাই নাই, এইটো চবেই লগাব আৰু যোনকেইটা আমি যে আমি আমি যোন কেইটা যে ইউজ যে কৰি আছো আমি ইউজাৰ কেইটা সেইকেইটাই যে সবেই লগাব চবৰে ঘৰত লগাব।
মান ভয়ংকৰ এটা নিচা
কি হ'ল এই-এই-এইটো এটা হেবিট হৈ গ'ল নহয় আমাৰ।
হেবিট এতিয়া আমি আমাৰ এতিয়া আমাৰ এতিয়া নেটৱৰ্ক কাৰণে টেনচন নলওঁ। নেটৰ কাৰণে এভেইলেবল ইউজ কৰো, আগতে দেৰ জি বি দুই পে জি পাওঁ।
একচুৱেলি এটা কথা কি জানা ৱাই ফাইত ত' অকল গাঁৱত বা হেৰি বুলি কথা নাই, টাউনত বুলি কথা নাই, আজিকালি তোমাৰ লিমিটেশ্যন কিমান দিয়া বহুত বেছি তুমি ভৰালেও তোমাৰ তু জিবিকৈ দিব। বহুত বেছি টকা ভৰালে মোবাইলটোত, যেতিয়া তুমি ভাল জেগা এটাত তুমি বেছি মোবাইল টো চলাবা দুই জি
তুমি টাউনতে তুমি যদি ভালকে কোন টাইমত খম হৈ যাব
অ তেতিয়াহ'লে তুমি ভাবা টাউন সেই কাৰণে যে মানুহে যে টাউনতো যে ৱাইফাই কিয় লয়, এই আনলিমিটেড চলাবৰ কাৰণে। যাতে শেষ নহয় যিমান চলালেও। এইটো মানে তোমাৰ টাউন বা ইয়াত বুলি কথা নাই, আমাৰটো ইয়াত বাৰু নেটৱৰ্কটো নাপাই পেলাই লৈছো।
সেইটোৱে কিন্তু এতিয়া মানে যোনটো চ চলাই চলাই ধৰা এতিয়া এতিয়া ধৰা যোনটো চলাইছিলে যোনতটো হ'লগে। এতিয়াতো আৰু নোৱাৰা আৰু এতিয়া এতিয়াতো ব বেলেগ এটা হেৰিত আৰু
এয়াৰ ফাইবাৰ হেৰি
মই লগা লগ লগা লগ মই মই ইয়াৰ ইয়াৰ ফাইবাৰ লগাবই লাগিব। উপায় নাই, এ সাতশ মান টকা ভৰাব লাগে মান লি
নহয় নহয় অ লগোৱাৰ প্ৰাইচটো কিমান?
এ পোন্ধৰশ এনেকা দুহেজাৰ এনেকুৱা নেকি পাহৰিছো।
অ মানে হেৰিতকে কম ন তোমাৰ?
কে কম। মানে হেৰি যে আকৌ ইয়াত পটেকতটো বেছি যে মানলি।
কিন্তু সেই পেকত যে বেছি ঘূৰি যাব।
তমানে সাতশ টকা ধেমালি নহয়।
এতি ধৰ আমি ধৰ তোমাৰ পাশ দি আঁছো দুখ
উ হৈ য লাগিব আৰু প্লাছ তোমাৰ ধৰা এই চৰকাৰে কেতিয়াবা নট বন্ধ তুমিও নেট নোপোৱা আৰু নেটটো যেনিবা পাই থাকি
অ জিঅ'ৰ তোমাৰ হেৰি কৰিলে ঐ জিঅ'ৰ ব্ৰডবেণ্ড জিঅ'ৰ ব্ৰডবেণ্ড বন্ধ কৰি পেলালে।
অকল এতিয়া ফাইবাৰ চলাই নেকি?
উম ফাইবাৰ মই কৈছ ন যে মই য চাইছিলো যে মোলে ফোন মাৰিছে নহয় পিছৰদিনা। যে আপুনি এনেকে এনকুৱাৰী কৰিছিলে অ এজিঅ'য়াৰ ফাইভৰ এংকুৱাৰী কৰিছি, পাছত নাই মই ভুলতে চাইছিলো হৈ গ'ল। তাৰ পৰা মইলো হেৰি দাদা মোক কৈছে আপোনাৰ ঘৰ ক'ত? মই বোলো এনে এনেকা জেগাত। তাৰ মই সুধিলো হেৰি বোলো আমাৰ ফালে প্ৰব্লেম নাহিব নেকি আমাৰ ইজাৰছ বহুত আছে তাৰ পৰা কৈছ নাই নাই দাদা এই ব আমাৰ বন্ধ হ'ল আমাৰ ইয়ত চ'ব এয়াৰা মোক তেনেকে কলে নাজানো আৰু। কিন্ত কিন্তু মই ব্ৰডবেনটোহে বেছি বেটাৰ পাওঁ ইয়াৰ
ব্ৰডবেণ্ডটো বেছি ভাল এয়াৰ ফাইবাৰটো মই ইমান খাষ্ট নাপাও মানে নোৱাৰাত পৰিতো চলাবই লাগিব। একে লাষ্টত বোলে উপায় নাই আৰু বোলে চলাবতো লাগিবই। কিন্তু অ' কিন্তু মানে ব্ৰড বেনৰ ইচ্ছা নহয়। আৰু তুমি এতিয়া ধৰা আমি ঘৰত লেপ চপ লেপটপৰ এটা কেবুল আছে।
আছে আছে ইয়াত কেবুলডাল লগাইলেই হ'ল। একদম তোমাৰ ডাইৰেক্ট লেপটপত সোমাব। বেজ টেবুল মানে তুমিয় ইয়াৰ পৰা আনি তাত লগাই দিয়া তাৰ ডালেৰে। মানে তোমাৰ নৰসে আৰু অ' নৰসে আৰু।
সেই লেপটপ নাই বুলিহে।
মই লেপটপ লেপটপ এটা ল'তো মোক সি সিডাল কেবুল কিনি মই ৱাইফ ন
আহ ডাইৰেক্ট তাৰত লগাই লোবা এই চাবা। অতি সুন্দৰ লেবনৰ কল নহয় অতি সুন্দৰ লাগিব।
কম দালি স্পীড হ'ব নেকি ধোৱা তোমাৰ ন'। নৰখিবৌ বাকী তোমাৰ মোবাইল কেইটা শ্ল' মাৰি দিব কিন্ত তেতিয়া এদলে এদলে টানি দিব ন' পুৰা। মজা লাগিব কিন্তু ন, মজা লাগিব কিন্তু দেই।
বিৰাট ধুনীয়া লাগিব, তুমি মানে যি চলোৱা যি চাই খোলা, চব খুলিব এক ফালৰ পা চালা নেটত যি খুলিব পাৰি উম্।
মই দে দেখিছো মানে এই তাঁৰডাল লগাই লৈ কিছুমানে এ, ফাইবাৰৰ পৰা টানি পেলাই
আছে তাৰ তাত, অবিনাশৰ তাত আছেতো। দি থৈ গৈছিলে এডাল দিব্যৰ তাটো আছে হ'বলা? এই ইহঁতক খুজিলই দিয়ে। কিবা এটা লয় ছাগে আৰু এশ দুশ কি লয় বেছি নহয়, নহয় কেবুলডাল অ'।
কিনিব নালাগে মানে এক্সট্ৰ সিহঁতক ক'লেই হ'ল।
নহয়, নহয় কিনিব নালাগে নহয়, কিনিব লাগিব ইহঁতৰ পৰা মানে
মানে সিহঁতৰ পৰা কিনিলেই হ'ল আৰু।
অ' তুমি সিহঁতক ক'লেই হ'ল, যে মোৰ এই যে কেবুল অ', নহয় বোলে মোক কেবুলডাল দিবচোন, সিহঁতটো এফালে আহিয়ে থাকে। এতিয়া প্ৰায় আহে মানে।
দি থৈ যাব মানে।
অ', তোমাক আহি কোনোবাই দি থৈ যাব আৰু তুমি যেতিয়া ক'বা লাগিলে।
ম ভাল
সেইটোয়ে আৰু, ভাল লাগিব মজা লাগিব, মোৰ কিন্তু এবাৰ মন আছে
মোৰো আছে, মোৰো আছে। এ এটা, এ এটা তোমাৰ লেণ্ডফোন। বা এদিন কথা পাতিছিলো, অবিনাশে গৈ লেণ্ডফোন লৈ আহিলেগে একে এনেইতো আনি পেলাই থ'লে।
এ নহয়, নহয় লেণ্ডফোনডালৰ, লেণ্ডফোনডালৰ কাম নাই অ'। এনেই এইডাল দেখুওৱা হে। এতিয়া ধৰ দিব্যৰো আছে, কিন্তু দিব্যইও ন
নচলাই, কোনে চলাব লেণ্ডফোনডাল। এ মানে কিবা এটা ভাল লাগে অ'। মই ল'ম, এই পাঁচশ ছশ, পাঁচশ ছশ টকীয়া আছে নহয়।
পাৰি, ল'ব পাৰা। এনেই বোলে ঘৰতে তুমি থৈ দিছা। কেতিয়াবা মন গ'ল ইউজ কৰিলা ক'ৰবালৈ। কাৰোবাক তুমি ধৰ তোমাৰ হেৰি দিবলৈ মন নাই, প্ৰাইভেট নাম্বাৰ দিবলৈ মন নাই। তুমি সেইটোৰ পৰা ফোন কৰা ধৰ, হা কি মজা লাগিব। তোমাকতো চাগে ত্ৰেছো কৰিব নোৱাৰিব।
উম, উম, নাই ত্ৰেছ কৰিব পাৰিব। মানে ইমান সহজ নহয়। মানে ত্ৰুকলাৰে চ্ৰুকলাৰে, পাৰিব চাগে কেবুলৰহে আৰু। মেইন হেৰিত পঠিয়াই দিব চাগে। এইটো নাম্বাৰ ক'ৰ? এইটো নম্বাৰ ক'ৰ হয়? ত্ৰেছ কৰি এইটো জেগাৰ পৰা চলি আছে। সিহঁতে ইহঁতক কনটেক কৰিব। যে এইটো নাম্বাৰ কাক দি থোৱা আছে চাই দিব আৰু এই চেটেলাইট ফোনবিলাক নোৱাৰে ত্ৰেছ কৰিবলৈ। যোনবিলাক যে তোমাৰ যে তেচলাই আনিছে যে। তেচলাই যে যোনটো আনিব নহয়। যে চেটেলাইটৰ পৰা যে নেট দিব যে। সেইটো, সেইটো বোলে তোমাৰ ফোনবিলাক অট'মেটিক চেটেলাইট ফোন হৈ যাব।
একচোৱেলি তোমাৰ চেটেলাইট ফোনটো অকল টেচলা বুলি নহয়, নহয়। যোনবিলাক যে আমাৰ যে তোমাৰ হেৰি বিলাক আছে। এই মিলিটেন বিলাক যে আছে। মিলিটেন বিলাকেটো সেইবিলাকে ব্যৱহাৰ কৰে। সিহঁতে ধৰ, ফোন ইউজ নকৰে নহয়। সিহঁতে এইটোয়ে ইউজ কৰে। আৰু সিহঁতৰ কিবা কিবি আৰু বহুত ধৰণৰ মানে কিবা গেজেট কিছুমান আছে। যি ইউজ কৰে।
এই যে তোমাৰ যে, এই এইটোৱে যে ষ্টাৰ লিং যে আনিম বুলি কৈছিল যে। টো বোলে তু তুমি যদি চেটালাইক লৈ ললে তুমাৰ ফোনটো
অ', আহি যাব কিন্তু এটা কথা নহয় সেইটো যে দাম বহুত তুমি মাহত সাত হাজাৰ টকা নে কিমান দিব লাগিব চলাব কাৰনে সেইটো তুমি এফৰ্ড কৰিব নোৱাৰিবা- নোৱাৰা এইটো ধৰ নকৰে নহক একো নাই পাৰিব এই যাৰ কোটি টকা আছে ব্যৱসায় আছে
আৰু এটা কথা নহয় তোমাক ডাঙৰ ডাঙৰ কোম্পেনীও হেৰি নকৰিব নহয় কাৰণ কি তোমাৰ যদি কিবি ধৰ ডাটাই লৈ লয় কোনে জানে উম নামানিব প কিন্তু মেঘালয় চৰকাৰে বোলে সিহঁক হেৰি দি পাৰ্মিচন দিছে বোলে অ', উ মেঘালয় কিন্তু অসমত দিয়া নে নাই গম নাপাওঁ
নাই দিয়া নেকি কিন্তু এটা কথা বহুতে কিন্তু- সেই কাৰণে নলয়ো সেইটো হয় তুমি যোনটো কৈছা যে চিকিউৰিটি ৰিজনৰ কাৰণে- বহুতে নল'ব কাৰণ কি বা ভাবি পেলাই ই বোলে ইণ বাক্ছে বোলে চব- বুলে লৈ ললে
তেতিয়া
পিছত লৈ লোৱাৰ পিছত দাটা গাল বুলে এতিয়া বোলে থ্ৰেটনিং দি আছে হে হ'বওতো পাৰে ন' ডাউট ৰিস্ক ল'ব নোৱাৰে নহয় সেইকাৰণে নকৰে চবতে উম উম নোৱাৰা নোৱাৰা এইবিলাক মানে, সি সেই কোটি টকা মানুহৰ কাৰণে বনাইছে আৰু
মানে ধৰা সেইডাল চাগে ওৱান জি বি টু জি মান পাৰছেকেন্দ
হে, আৰামছে তুমি এ আমাৰ মোবাইল মবাইল ফুটি যাব চাগে আমাৰ এইকেইটা যে লোদেই ল'ব নোৱাৰিব এইগালে তোমাৰ ভাল আইফোন চাইফোন ছেমচাং সি আল্ট্ৰা চাল্ট্ৰা এইবিলাক লাগিব এই আমাৰ এইডাল মোাইল মোৰ মো্বাইলতটো উৰি যাব চাগে
এ আমাৰ মোৰো উৰি যাব পুৰাও উৰি যাব এ মানে মোবাইল অতমেটিক চাগে গৰম হৈ আহিব।
গৰম হৈ গ'ল, ফুটি মেলি সংসাৰ শেষ হ'ব।
তোমাক কি কি, কিবা এটা স্পীড দেখাইছিলে নহয়, কিমান এটা দিম বুলি যে, বাহ ইয়াৰ একো দিছিল নহয়।
দিছিল নেকি? মই চোৱা নাই কিন্তু সেইটো।
এই মই, মই ফেচবুকত পাইছিলোঁ।
অ', অ', অ'।
তি উম।
বহুত বেছি বাঢ়িব স্পিদটো।
সেইয়া আমাৰ মানুহৰ কাৰণেও হুহ, এইবোৰত ধৰিব নোৱাৰা। উম।
বহুত বেছি আগবাঢ়িল।
অ', মোৰ কাম।
বাহ ঐ, আজিকালি তোমাৰ ছটালৈকে পোহৰ হৈয়েই থাকে, বুজিছা?
উম, ছটালৈকে হয়।
কিবা ঐ হেৰিত যে, তোমাৰ দিল্লী চিল্লীৰ ফালে। আ আঠটামানলৈকে থাকিব, চাৰে সাতটা আঠটালৈকে পোহৰ থাকিব, সিহঁতৰ চাগে আনটা মানত চাগে আন্ধাৰ হয়, খুব সম্ভৱ। তাতকে আগত নহয় চাগে, বুজিছা?
সেইকাৰণেতো আমাৰ মানুহ ৰাতি বহুত দেৰিলৈকে থাকে।
উম, সেইটোৱেই কথা।
উম, এতিয়া
সি, আমাৰ মানে এইফালে চবতকে তোমাৰ প্ৰথম হয় অৰুণাচলত। সূৰ্য্যউদয়। তাৰপিছত তোমাৰ এইফালে গৈ গৈ পাই মানে তোমাৰ দুঘণ্টা লেট হয় বোলে, গুজৰাটত ওলাওঁতে। পোহৰ, ইয়াত পোহৰ দুঘন্টা আগত উলাই অৰুণাচলত। সেইফাল তোমাৰ দুঘণ্টা পিছত গুজৰাটত উলাই, একদম লাষ্ট চত ধৰ, আমাৰ ইয়াত মানে ছটা বজালৈ কে সন্ধিয়া নাই হোৱা যিহেতুকে, দিল্লীত তোমাৰ আনতা লৈকে নহয়, চাৰে সাত
অ', ধেমালি নেকি আনটা বজাত পোহৰ, মানুহ বোলে ঘূৰি ফুৰিছে বিনদাচ, কেনেকুৱা লাগিব ন'?
তেনেকুৱাই। সাতটা চাৰে সাতটা লৈকেো থাকেই তাতে, পোহৰ হৈ।
এইকাৰণে বাহিৰত যাব ইচ্ছা এটা আছে, এনেকে ফুৰিব যোৱা নিচিনাকে দেহলি চেলহি ধৰা ট্ৰেইনত উঠি, উম। এই হাতত, হাতত বুজিছা। বিশ হাজাৰ মান টকা হ'লে, দেলহি গুচি আহিব পাৰিম এদিন দুদিন
পাৰিবা, পাৰিবা, পাৰিবা।
হ'লে পাৰিম, টেইনত আপডাউন কৰিব লাগিব।
বিশ হাজাৰ টকা হ'লে আৰামছে পাৰিবা দেলহিত। দুদিনৰ কাৰণ একদম, চাফিচিয়েণ্ট টকা দুদিনৰ কাৰ
ট্ৰেইনৰ টিকেট
ট্ৰেইনতো তোম কিমান যাব বহুত বেছি, বহুত বেছি হ'লেওঁ তোমাৰ ছহেজাৰ টকা যাব আপ ডাউন, মই তিনি হোজাৰ মানেই ধৰিলোঁ বাৰু। তুমি ভাল ধৰ এচি ট্ৰেইন এখনত এ চি ট্ৰেইন এখনত যাওঁ বুলি ক'লে, তোমাৰ তিনি হাজাৰ মান যাব, তিনি হাজাৰ বা
তুমি, নাই বুলি ক তুমি ফাৰ্ষ ক্লাছ নহবা তুমি ছেকেণ্ড ক্লাছত যাব লাগিব। তুমি থাৰ্ড ইতি টো নোৱাৰা পাবলতো নোৱাৰাই। মানে, ফাচট ক্লাছ ত কি হ'ল জানা ফ্ষ ক্লাত মানে তোমাৰ এটা হোটেল ৰো ৰুমে আৰু। দুটাৰ কাৰণে দুটা হেৰি চাৰিটাাৰ কাৰণে চাৰিটা হেৰি বোলে চাৰিটা গৈছা একেলগে আছে। কোনো বাহিৰৰ মানুহ নাই, বিন্দাস পটত দৰ্জা-চৰজা মাই
ভাল লাগে আৰু আকৌ খোৱা বোৱা বিলাক খোৱা, বোৱ বিলাকো ভাল দিয়া হ'বলা ন। অ,
এই তোমাৰ ধৰা বিহাৰ-চিহাৰত এইবাক ৰিক্কচ থাকে ন। এই মানুহজন উঠি লয়, এতিয়া ফাৰ্ষ্ট চিতটো উঠিব নোৱাৰে ন এতিয়া।
তাতটো তোমাৰ টিকেট নহ'লে চিধা তোমাক হয়তো ৰে'লৰ পৰা উলাই দিব নহ'লে
তোমাৰ টিকিট নহ'লে তুমি এ চিত থাৰ্ড এ চিতে উঠিব নোৱাৰা। শ্লিপাৰতে উঠিলে মাৰিবোন চিন্তা কৰি দিব, মানে শ্লিপাৰ ধৰি উঠা। তুমি বা তিতিক পইচা মিলাই কৰি আহিব লাগিব যদি তুমি তিতিয়ে নিমিলালে তোমাক
গ'ল আৰু আৰু এটা কথা। নহয় যিমানটো তোমাৰ টিকেট হয় তাতকে বেছি দিব লাগিব টো‌ তিতিক। এশ, এশ টকাৰ জেগাত তুমি টকা পাচশঁ দিব লাগ তাককে টিকেটটো কৰি উঠাই ভাল। কে, কেতিয়াবা। তুমি বোলে, কাছিত যাব লগা হ'ল তেতিয়া বেলেগ কথা। বোলে টিকেট নাই বা মানুহ বহুত বেছি।